হেল্ল', অঁ', -কি কৰি আছা?
এ' আছো-আছো, তুমি কি কৰি আছা?
মই আছো ইয়াতে এনেই কি কৰিবা গৰম বহি আছো ইয়াতে।
অ', ঠিকে আছে, ঠিকে আছে। গৰমটো বাৰু বহুতেই পৰিছে এতিয়া।
উমঁ-উমঁ, তুমি কি কৰি আছা? কৰ'বাত গৈছা নেকি গৈ আছা? ভাল-ভাল, মানে তুমি ক'ত গৈ আছা বাহিৰত আছা নেকি?
মই ঘৰৰ পৰা মানে অকণমান আতৰি আহিছো, মানে গৰমো বহুত পৰি আছেতো সেইকাৰণে- কাৰেণ্টতো নাই বোলো এনেই- ওলাই মেলি যাওঁ এনেকে ৰাস্তাত আছো মানে গাড়ী, বাইক-চাইক বিলাক গৈ আছে।
অঁ', -অঁ', ৰাস্তাত আছা, সেনেকে বাকী' চবৰে ঘৰত ভাল?
উমঁ, ভাল-ভাল, তোমাৰ?
উমঁ, ভালেই বাৰু। ভাত যে ভাত খালো, কি খাবা এই গৰমত খাব মন নাযায় ভাত আৰু কি।
অ', -অহ', ঠিকে, গৰমটো বহুত পৰিছে। অঁ', -অঁ', -খালো-খালো।
উম।
উমঁ, বাকী' এতিয়া কিবা-কিবি কাম-বন কৰি আছে নে, নে ঘৰত এনেই আছে?
বাকী' কাম-বন এতিয়া মানে গৰম বহুত পৰিছে যে ঘৰত আহিছো মানে। কেইদিনমানৰ কাৰণে।
অ', -অ', ঠিকে আছে, ঠিকে আছে। এইবিলাক উম' মানে গৰম অ', আহিবা-আহিবা, লগতে মানে আমাৰ এইফালেও পাহাৰৰ ছাইডে গোটেইকেইটা লগতে ওলাই মেলি যাব পাৰিম ভালে লাগিব দিয়াচোন।
অঁ', এইটোৱে সেই তাকে। এতিয়া চব মানে এতিয়া চব বন্ধও ঘৰতে থাকিব এতিয়া গৰমৰ বন্ধও পাইলেহি।
উমঁ-উমঁ, তাকে-তাকে, গোটেইটা ওলাই যাব পাৰিম। লগৰকেইটাক তোমাৰ কথা কৈয়ে আছে বাৰু এহেঁতেও। হেৰি কেতিয়া নো আহিব বোলে, সি আমি লগতে ওলাই মেলি যাব পাৰিম খানা এটাও খাব লাগিছিলে। তেনেকে এনেকে কৈ আছে মানে, উম-উম।
আচ্ছা'।
কোনে আহিম বুলি ভাৱিছে?
বাকী' ৰখা মানে কেইটামান কাম আছে টাউনত মোৰ। কিবা ডকমেন্টৰ, সেইকেইটা- কাম কেইটা কৰি পেলাই যেতিয়াই হৈ যায় তেতিয়া যাম তোমাক জনাম বাৰু কেতিয়া যাওঁ।
অ', -অ', উম-উম, জনাবা-জনাবা। বাকী' এনেই সেই টাউনত এতিয়া কিবা কাম কৰি আছা নেকি?
টাউনত কাম নহয়, কিবা - মানে পাৰ্চনেল মানে হেৰি কাম আছিলে। বেলেগ কাম নহয় এনেকুৱা হেৰি ইম্পৰ্টেণ্ট নহয় বাৰু তেনেকুৱা।
অ', মানে পাৰ্চনেল কিবা-কিবি ন'।
উমঁ, পাৰ্চনেল।
উমঁ, ঠিকে আছে, ঠিকে আছে, লাগি থাকা, লাগি থাকা। বাকী' ইয়াত আহিলে তেতিয়া- ফোন এটা কৰিবা মই তোমাক কেতিয়া মানে হেৰি- লৈ আহিম গৈ। উম' মানে অঁ', -
জনাম দেই বাৰু।
অ', -অ', ঠিকে আছে, ঠিকে আছে। বাকী' সেইফালে গৰমটো বহুত বেছি ন'?
এ গৰমটো বহুত বেছি পৰিছে, ৰাতি হ'লে বৰষুণ দিয়ে দিনত দিলে ৰ'দৰ বৰ ৰ'দ মানে ইমান গৰম হয়। ধৰিবই পৰা নাই মানে, মানুহৰ এতিয়া বেমাৰো বেছি এইবিলাক।
অ', অ', আগতে মানে আমাৰ গাঁৱলীয়া জেগা বিলাকতো তোমাৰ ইমান ৰ'দ চ'দটো নাছিলে এই এইবাৰ মানে বৰষুণো নাই, ৰ'দো ইমান বেছি মানে গৰমত থাকিব নোৱাৰা হৈ গৈছোগে মান এক স্পৰ্টিং তিতি তিতি, তিতি যায়গে একেবাৰে।
উম। এতিয়া মানে গছ- গছনি চব কাটি দিছে চবেই, মানুহ বিলাকে ঘৰ বনাইছে।
অ', মানে টাউনীয়া জেগা বিলাকতটো বাও গছ- গছনি বিলাক নায়ে আৰু গাঁৱলীয়া জেগা বিলাক বিলাকতো গছ-গছনি বিলাক কাটি পিনি চব মানুহবিলাকে মানে নিজৰ ঘৰৰ খৰি খেৰৰ কাৰণে এইবিলাক মানে অৱস্থা নাইকিয়া আৰু দীপৰ বিলত সেয়া দেখিছাই নহয় গছ চছ কাটি আৰু দেখাটো কি দে দেখাটো কিমান বেয়া লাগি গৈছে গছ বিলাক কটাৰ ওপৰত যে চৰাই-চিৰিকটি বিলাক যেনেকে উৰি ফুৰিছে ন, দেখাত একদম বহুত বেয়াও লাগিছে, উম, উম তাকে।
নহয়, বহুত, বহুত গছ কাটি দিছে।
উম, এই গছ কটাৰ কাৰণেতো এতিয়া গোলকীয় উত্তাপটো বেছি বৃদ্ধি হৈছে, সেইকাৰণে গৰমেই হৈছে আৰু।
উম, উম সেইটো কাৰণেই হৈছে আৰু।
অ', মানুহৰ বাৰু নিজৰ জহতে বাৰু
এইটো পাইছে বাৰু সেইটোৱে, কিছুমানে আকৌ এতিয়া যোনে কাটিছে সিহঁতে আকৌ এতিয়া ফেনৰ তলত এ চি ৰ তলত সোমাই থাকিব নহয় যোনে এতিয়া আমি আমাৰ নিচিনা তাৰ মানুহবিলাকে কষ্ট পাইগে আৰু।
উম, উম, অসমত বাৰু উন্নয়নো লাগে, উন্নয়নৰ নামত এনেকে এতিয়া ৰাস্তা কাষত থকা ডাঙৰ, ডাঙৰ গছ গ-গছ বিলাকো এনেকে কাটি পিনি পেলাইছে আৰু ৰাস্তাটো কাৰণে, উম, উম, উম। সেইটো জহত এতিয়া ছাঁ অকনো নপৰে, মানে ৰাস্তা দি যাবলে হ'লেও মানে এতিয়া বাইকখন লৈ হ'লেও, ওলাই গ'লো মানে, গৰমত যাব মেলিব নোৱাৰি, ইমানে গৰম
এ গৰম ৰ'দ, ছাঁ জেগাবোৰ নাই, বতাহটো বাদেই দূৰৰে কথ
তাকে, বাকী খবৰ খাতি ভালেই নে তোমাৰ?
খবৰ খাতি চলি আছে আৰু এ, কি ক'বা। পৰীক্ষা চৰীক্ষা দি আজৰি হৈছোগে, উম।
ভাবিছা।
এতিয়া এতিয়া তেনেকে ভাবা নাই বাৰু, এতিয়ালে কি কৰিম।
অ', অ', বাকী এতিয়া কিবা এটা মানে এইবিলাক এ এপ্লাই চেপ্লাই কৰিছা নে, জব বিলাকত?
জব এপ্লাই কৰি থৈ দিয়া আছে, কিন্তু এতিয়াতো ইমান মানে মন নাই সেইবিলাকত কৰিবলে। সেইটো কাৰণে ইমান হেৰি নাই, তুমি কৰিছা
অ', অ', মই এনেকে আছাম পুলিচ এইবিলাকত কৰি থোৱা আছিলে বাৰু। এতিয়ালেকে ওলোৱা নাই যে মানে হেৰি কৰিবলে।
অ', আছাম পুলিচৰ হ'ব ন, দুই তাৰিখ মানৰ পৰা হ'ব চাগে।
অ', অ', হ'ব, হ'ব বুলি মই শুনা নাই মানে এতিয়ালেকে। মানে গম পোৱা নাই, কেতিয়ানো হ'বগে, মুঠ হ'ব বুলি কৈহে আ ছে বাৰু আমাৰ লগৰ গিটাইও।
অ', অ'।
অ, বাকী, ঘৰত ভালেই নে তোমালোকৰ?
ঘৰত- ঘৰত চবৰ ভালেই বাৰু।
অ, অ, ঠিকে আছে, কি, ভালে থকাটোহে লাগে বাৰু। বাকী তোমালোকৰ তাত ত, ঘৰৰ ফালে এনেকে, বাঁহ গাজ, চাহ গাছ এইবিলাক কিবা- কিবি আছেনে?
বাঁহ গাজ, সেইটোৱেই মানে ক'লো ন', চব কাটি কৰি মানুহ বিলাকে ঘৰ বনালে। কিছুমানে, কিবা কামৰ কাৰণে কাটিলে, মানে খতমেই হৈ গ'ল মানে-মানে জি ম, সেইটো বস্তু পাবলেই নাই মানে এইফালে।
অ -অ, মই নাই যদি তেতিয়া আমাৰ ইয়াত আছে মানে, মই হেৰি লৈ পেলাই গুচি যাম, তুমি তেতিয়া খৰিচা বনাই খাব পাৰিবা ন, বাঁহ গাছটো।
অ- অ ভৰি চা মোৰ বহুত এ, কিমান, আ, তিনি বছৰ মানেই হ'ল, তেতিয়াই খোৱা আৰু এতিয়ালৈকে খাইয়ে পোৱা নাই মানে। খাবলৈ ইমান মন যায় কিন্তু, আমাৰ ইয়াত বজাৰতো নোপায় তেনেকুৱা।
অ- অ, নহ'লে তুমি হেৰি, কাম এটা কৰিবা, তুমি আহিবাই ন, আমাৰ ইয়ালৈ, তেতিয়া তুমি ই- ইয়াৰ পৰা দুটামান লৈ যাব পাৰিবা, নহলে মই যোৱালৈ অকনমান টাইম লাগিবতো। অ, তুমি- তুমি- তুমি আহোতে তে তেতিয়া লৈ গুচি যাবা, মই ইয়াতে মানে কাটি মেলি থ'ম, চাৰি পাঁচটা মান, তেতিয়া তুমি ইয়াৰ পৰা লৈ গুচি যাব পাৰিবা।
সেইফালে বহুত আছে ন, পাহাৰ এলেকাৰ কাৰণে চাগে ন'।
গাঁৱলীয়া- গাঁৱলীয়া জেগা তোমাৰ সেইবিলাক বস্তু নাপাবা নহয়, মানে, টাউনীয়া জেগাত মানে যোন তুমি যোন বিলাক বস্তু নোপোৱা ন, সেইবিলাক বস্তু তোমাৰ গাঁৱলীয়া জেগাটো পাই যাবা আৰু।
পাই যায়গে, উম-উম সেইটোৱেই।
উম- উম। এতিয়া তোমাৰ বাঁহৰ গাজৰ পৰা ধৰি পেলাই, ঢেঁকীয়া-চেকীয়া, একদম মানে লাগি থকা তেনেকুৱা আম-চাম কঁঠাল- চঠাল তোমালোকে তাতো সেইবিলাক কিনিহে খাব লাগে।
অ, অ, সেইটোৱে ইয়াত কিনিব লাগ
চিঙি পিনি আনি পেলাই খাব পাৰিবা আৰু।
অ। ইয়াত মানে কিনিলেও মানে যোনটো চিঙি আনি যোৱা যোনটো টেষ্ট, সোৱাদ থাকে সেইটোত তেনেকুৱা নাপায়গে।
নোপায় -নাপায় সেইটো। অ- অ, এতিয়া আমি চিধাই গছৰ পৰা বা এনেকে হেৰি কৰি পেলাইহে খাওঁ। চিঙি পিনি। এতিয়া আমাৰ মাথাউৰিলে ওলাই যাব লাগে, তোমাৰ মাথাউৰিত আমাৰ ভাত, তিতা কেৰেলা পৰা, ধৰি পেলাই তিতা কেৰেলা এনেক কেনেকে বহুত খিনি থাকে বস্তু, পাচলি মানে বহুত- বহুত আছে মাথাউৰিতে। তাৰ পৰাই আনে মানুহ বিলাকে তেনেকে খাই। অ, নদী আছে, নদী আছে। অ, অ, আছে, আছে। তাকে আমাৰ আগতে নদীখনৰ পৰা মানে ঢোল আহিলে মাথাইটো আগতে সৰু আছিলেটো মথাইটো ভাগি থাকে। এতিয়া মাথাউৰিটো বনাই দিয়াৰ পিছত এতিয়া মানে উম, ভাঙা- চাঙা নাই ভাঙিলে মেলিলে বহুতখিনি নষ্ট হৈ যায় গাঁওখনত।
উম- উম এইটোৱে উম।
উম- উম, তাকে তুমি আহিবা নহ'লে হেৰি আমি গ গোটেকিটা ওলাই গৈ খানা- চানা এটা খাম, ফুৰিবলৈও যাম।
এইটোৱে বাকী চব লগৰ বন-লগৰ কেইটা আছে নাই বা?
হয় আছে আছে, আছে আছে খবৰ চবৰ লৈ থাকো বাৰু।
অঁ' চ'ব মানে এতিয়া বিজিয়ে ব্যস্ত হৈ যায়গে আৰু।
অঁ' অঁ' আছে কিছুমান মানে নাই, কিছুমান ক'বাত ক'বাত আছেগে মানে এতিয়া দোকানে চোকানে কিছুমানে, অঁ'।
অঁ' অঁ' উমঁ' উমঁ' উমঁ' যাবগৈ লগা হয়গৈ আৰু উপাইও নাই।
অঁ' উমঁ' উমঁ' সিটোৱে, বাকী তুমি আহিবা- এতিয়া আমি গোটেইকেইটা লগতে, অঁ' বাকী আমাৰ ফুৰিবলৈ যোৱা যে প্লেন এটা যে আছিলে কোনফালে যাম বুলি ভাবিছ বাৰু?
মই ভাবিছিলোঁ শ্বিলঙৰ ফালে যাম বুলি ভাবিছিলোঁ।
অঁ' বেয়া নহয় বাৰু দেই আৰু ম
কোনো নক'লেই আৰু ক'ৰবাত যাম নাযাম, খবৰো নোহোৱা হৈ গ'ল চবৰে আৰু।
অ', অ', বাকী হেৰি আমাৰ লগৰ কেইটাই কৈ আছিলে মাজুলী চাইডে যাওঁ বুলি ভাবিছিলোঁ।
অ', মাজুলী ফালেও যাব পাৰি কিন্তু, কিন্তু এতিয়া গৰম ন'। গৰম কাৰণে মই ভাবিছিলোঁ শ্বিলঙৰ ফালে ভাল হ'ব বুলি ভাবিছিলোঁ।
অঁ' মানে এতি-এতিয়াে শ্বিলঙৰ ফালে গৈ পেলাই তুমি আমাৰ দো হেৰি পাহাৰ, চাহাৰ এইবিলাকে পাবা, তুমি মাজুলীলৈ গ'লে মানে তোমাৰ আগৰ দিনৰ ৰজাদিনীয়া মানে সত্ৰ-চত্ৰ পৰা ধৰি পেলাই এইবিলাক ৰজাদিনীয়া বস্তু এইবিলাক চ'ব খিনি দেখিবলে পাবা যে ভালো লাগিব মুখা শিল্প, আমি মুখা চুখা বনাই কেনেকে সেইবিলাক মানে চাই মেলি আহিব পাৰিলোঁ হেঁতেন।
অ', অ', সেইটো পাৰিলোঁ হয় বাৰু।
তাকে, মই ভাবি
উমঁ' অঁ' অঁ' পাৰি কিন্তু ভাল ভাল ভাবিছা কিন্তু এইটো। উমঁ' উমঁ' উমঁ' গাড়ী আছে বাৰু।
অ', অ', আমি তেতিয়া, তুমি আৰু এটা ক'বা, মই আৰু মোৰ লগৰ আৰু দু দুজনক ক'ম মানে আমি পাঁচজন গ'লে ভালো হ'ব, বেছি সৰ কেও নালাগে, উমঁ' উমঁ' এখন গাড়ীত পাঁচজন গ'লে ভালো হ'ব আমি পাঁচোটাই গুচি যাম তেতিয়া লগতে। অঁ' অঁ' সত্ৰ অঁ' অঁ' সত্ৰও আছে অঁ'। তোমাৰ মই মানে সৰুতে আউনী অঁ' মাজুলী যাওঁতে আউনীআতি সত্ৰত সোমাইছিলোঁ, সেই আউনী আউনীআটী সত্ৰত মান তোমাৰ তুলসী খুটা, তুলসী গছজোপাৰ যে সেই তুলসী গছৰ- খুটা ডাঙৰ একদম কুডা কতে খুটা আছে তাৰ পৰা তোমাৰ আকৌ তাত- এনেকে হাতী দাঁতৰ তোমাৰ লাখুটি আছে, তাৰ পৰা ৰজা দিনীয়া চকী আছে, তাৰ পৰা আক- তাঁতৰা শাল আছে আগৰ পুৰণ দিনত, সেইবিলাক মানে ধেই চাব পাৰিম, মিউজিয়াম হিচাপে ৰখাই- থোৱা আছে মানে মিউজিয়ামত।
শুনিয়ে ভাল লাগি গৈছে, গ'লেতো আৰু কেনেকুৱা লাগিব- সপোনে দেখি গলোঁ মই এতিয়া উমঁ'।
এতিয়া মাজুলীলৈ যোৱা যোনটো আবেলি সময়ত নদী পাৰ হ'বা ন'- মাজুলীত আৰু তেতিয়া তোমাৰ যোনটো বেলি পৰে ন' সেই দৃশ্যটো চাই পেলাই বহুত ভাল লাগে আৰু।
অঁ' মনোমোহা হয় ন' বহুত।
অঁ' অঁ' বহুত মনোমোহা কৈছো নহয় আৰু তুমি মাজুলী গ'লে মানে - তুমি এ আহিবলৈ মনেই নাযাব তোমাৰ এনেকুৱা লাগে মাজুলীলৈ গ'লে।
আচ্ছা'-আচ্ছা' উমঁ'।
উমঁ' তেতিয়া গোটেইখিনি- অঁ' অঁ' আমি গোটেইকেইটা গ'লে ভালো লাগিব তেতিয়া।
উমঁ' উমঁ' গোটেইকেইটা একেলগে যাম ফুৰি আহিমগৈ এপাক।
উমঁ' উমঁ' তুমি প্ৰথমতে আমাৰ ইয়ালৈ গুচি আহিবা তাৰ পৰা আমি গোটেইকেইটা লগ-
অ মই মই এইকেই মোৰ কাম কেইটাক খতম হলে মানে তোমাক মই জনাম দুইদিনৰ আগতে।
অঁ অঁ তুমি জনাই দিবা তেলে, উম, উম, উম উম। তাকে বাকী মাহঁতৰ ভালেই মাহঁতৰ নহয়?
উম ভালে, ভালে, ভালে।
অঁ অঁ ঠিকে আছে ঠিক
হ'ব তেনে মই এতিয়া, এফালে যাব লাগে।
অহ, অঁ হ'ব দিয়া অঁ।
তোমাক মই যোৱাৰ আগত দুদিনৰ আগত জনাম দিয়া মই। দেই উম, উম উম ঠিক আছে হব দিয়া।
উম।